হয়।
অহ কি কৰি আছা?
এনে আছো কি
অহ খালো ৰবা খাই লৈ আৰু এনেই বহি আছো ঘৰতে। তুমি খালা?
খালো খালো ময়ো এনে বহি আছো। কি হল জানো দেউতাৰ লগত গধূলি সময়ত এ নিউজবোৰ যে দি থাকে বাতৰি তাকে বোলে এটা অনুষ্ঠান চাই আছে যিটো আমাৰ অসমৰ এতিয়া তো জানায়ে শিক্ষা ব্যৱস্থাৰ ওপৰত কিমান ধৰণৰ বস্তু চলি আছে ত' সেই অনুষ্ঠানতোত মানে অসমৰ যিটো শ শিক্ষা ব্যৱস্থা তাৰ ওপৰত এটা আলোচনা চলি আছিল আৰু ধৰা সেই আলোচনাটো মই চালো ভালকে তাৰপিছত চাই কিনে মই ভাবিব মানে ধৰিলো যে তোমাৰ এই শিক্ষা যিটো সেইটো মানুহৰ জীৱনত আমাৰ কিমান গুৰুত্বপূৰ্ণ হয় নে ধৰা এটা যি এখন যিখন সমাজ সমাজৰ উন্নতি হওক কেৱল সেই সমাজখনৰ অৰ্থনৈতিক দিশতে নহয় শিক্ষাৰ যিটো মানদণ্ড তাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে আৰু ধৰা আমাৰ যিখন অসম অসমতো শিক্ষাৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আহিছে দেচোন এতিয়া কিন্তু এতিয়াও উন্নতিৰ বহুত সুযোগ আছে আৰু ক'বলৈ গ'লে সেই বোৰ ভাবি আছিলো তুমি কি ভাবা এইবি
সে একেবাৰে ঠিক কৈছা দিয়া ময়ো সেইবিলাক কেতিয়াবা ভবো আৰু মানে নিজে পঢ়ি আহিছোঁ তো যিহেতু সৰুৰ পৰাই পঢ়ি পঢ়ি আহিছোঁ ত কিয় নাজানিমনো এইটো কথাটো মই ভাবি থাকো যিটো আমাৰ শিক্ষা ব্যৱস্থা অসমৰে হওঁক বা ভাৰতৰে হওঁক মানে সেইটো বহুতে পিছপৰা আৰু ক'বলে গ'লে আৰু তোমাৰ আগতে যিবিলাক গাঁও গাঁৱত মানে মানে ভ ভাল বিদ্যালয় নাছিল ধৰি লোৱা আহ তোমাৰ যাতায়াতৰ যিবিলাক সুবিধা আছিল সেইবিলাক কম আছিল বা সেই মানে সেইবাবে যিবিলাক ল'ৰা ছোৱালী আছিল সেই ল'ৰা ছোৱালী যিবিলাক নিয়মীয়াকৈ পঢ়া শুনা সেই সেইবোৰ কৰিব নোৱাৰিছিল আৰু কিন্তু তোমাৰ এতিয়া মানে বহুত ধৰি লও বহুত আৰু বিদ্যালয় স্থাপিত হৈছে আৰু ক'বলে গ'লে আৰু ধৰি লও তোমাৰ এই চৰকাৰ আৰু যি বিভিন্ন সংস্থা আছে এই সংস্থাই মানে শিক্ষাৰ যিটো উন্নতি আছে শিক্ষাৰ উন্নতিটো বহুত মানে দিশত আগবঢ়াই লৈ গৈছে কিন্তু এ এই শিক্ষাৰ উন্নতিৰ লগতে কিছুমান অ অসুবিধাও দে দেখা দিয়ে আৰু অসমৰ শিক্ষা ব্যৱস্থাত মানে বহুত কিবা কিবি আছে দিয়া বাকী এই যি শিক্ষা উন্নতিৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে এইবিলাক পদক্ষেপ সেইবিলাক ভালে কৰিছে দিয়া সেইবিলাক আহ কৰিলে ছাত্ৰ ছাত্ৰীৰ যিটো ভৱিষ্যত সেই ভৱিষ্যতটো ভাল হ'ব তেওঁলোকে আগবাঢ়ি যাব পাৰিব তেওঁলোকে সুযোগ পাই থাকিব ন
হয় দিয়া এতিয়া তোমাৰ ধৰি লোৱা যিটো আমাৰ অসম চৰকাৰে কৰা দুটা মানে ডাঙৰ পৰীক্ষাৰ পিছত আমাক যে দিয়া হয় স্কলাৰশ্বিপ হিচাপে এতিয়া ধৰি লোৱা দশম শ্ৰেণীত তুমি ধৰা পয়সত্তৰ শতাংশ যদি নম্বৰ লৈ উত্তীৰ্ণ হৈছা তেনেহ'লে পোন্ধৰ হাজাৰ টকা দিয়ে নেকি আজিকালি আৰু তোমাৰ যদি তোমাৰ টুৱেলভ ক্লাছত যদি পা পাছ হৈছা তোমাৰ আশী শতাংশ নম্বৰ লৈ তেতিয়াহলে তোমাক স্কুটি প্ৰদান কৰা হয় আহ ত এইবোৰ এটা ভাল ভাল পদক্ষেপ তাৰ ফলত কি হয় যে যিবিলাক ছাত ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকেও ইচ্ছা কৰে আৰু মনত ধৰা যে আমিও পাবলৈ চেষ্টা কৰো এবাৰ যিবিলাকে পঢ়ি আছে ধৰা যিবিলাকে ধৰা সত্তৰ বা পয়সত্তৰ শতাংশ নম্বৰৰ কথা ভাবে তেওঁলোকেও ভাবিব আৰম্ভ কৰে যে অলপমান যদি নম্বৰ আৰু বেছি পাব কাৰণে চেষ্টা কৰোঁ তেনেহলে তো আমি স্কুটিখন পাম সেনেকুৱা কথা আৰু, আৰু আজিকালি তোমাৰ শিক্ষাৰ ক্ষেত্ৰত যিটো প্ৰযুক্তি তাৰো ব্যৱহাৰ বৃদ্ধি পাইছে ক'বলে গ'লে, স্মাৰ্ট ক্লাছ হওঁক অনলাইন পাঠদান হওঁক বা ডিজিটেল সামগ্ৰী হওঁক বা ইন্টাৰনেটৰ সহায়ত শিক্ষাৰ যিটো নতুন দুৱাৰ সেইটোও মুকলি হৈ আছে আগতে মানে যি তথ্য তোমাৰ বিচাৰি উলিয়াবলৈ বহু কষ্ট কৰিব লাগিছিল বা বহু শিক্ষকৰ সহায় লাগিছিল এতিয়া মানে সেই ছাত্ৰ ছাত্ৰীয়ে বহু সহজে বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিব পৰা হৈছে আৰু ক'বলে গ'লে আৰু সেইটো এটা সুবিধাও দিয়াচোন ছাত্ৰ ছাত্ৰীসকলৰ বাবে কাৰণ ক'তো নোযোৱাকৈ বা কাকো ধৰা আমিতো আগতে যেতিয়া আমি পঢ়ি আছিলো তেতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ বাবে ৰখিব লাগিছিল তেওঁলোকে কেতিয়া উত্তৰটো দিব বৰ্তমান সময়ত তোমাৰ মোবাইলত যিটো ইন্টাৰনেটৰ মাধ্যম তাৰ জৰিয়তে দিলেই হৈ যায় আৰু চেট জি পি টি বা তোমাৰ গুগল জেমিনাই এইবিলাকত যদি তুমি পঠাই দিয়া তোমাৰ তথ্যবোৰ তেনেহলে তেওঁলোকে তোমাৰ হিচাপত উত্তৰ এটা নিৰ্মাণ কৰি দিয়ে আৰু ত এইবোৰ ক্ষেত্ৰ ত অলপমান ভালো হৈছে দিয়াচোন ক'বলে গ'লে
ঠিকে কৈছা দিয়া মানে বৰ্তমান সময়ত যিটো তোমাৰ আহ ডিজিটেল যিটো শিক্ষা ব্যবস্থা আগবাঢ়ি গৈছে ন সেই শিক্ষা ব্যৱস্থাও বহুতে আগবাঢ়ি গৈছে মানে এই ধৰি লোৱা তুমি কলাই যে এই যিবিলাক আহ যিবিলাক আমাৰ যিবিলাক কৃত্ৰিম যিবিলাক এ আই বুলি কওঁ ন সেই এ আই মানে বহুত ব্যৱহাৰ কৰি ক্ষেত্ৰত এইবিলাকে বহুত কাৰণে তথ্য সিবিলাক জানিব পাৰিছে আৰু, আৰু তোমাৰ ধৰি লোৱা এই তুমি কলাই যে আজি কিছুমান আজিকালি আহ সেই ছাত্ৰ এটাই কিবা এটা পাঠ বা তোমাৰ এটা কিবা এটা বিষয় বুজি নাপালে কলেজ বা স্কুলতে হওঁক ত তেওঁলোকে য বুজি পাব যে এতিয়া এই ছেত জি পি টি হওঁক তোমাৰ জেমিনাই হওঁক বা অন্যান্য যিবিলাক আহ এ আই টুল আছে তোমাৰ মাৰ দিলে বা তোমাৰ ইউটিউবত চালে হ'ল বা তোমাৰ যিবিলাক আজিকালি অনলাইন যিবিলাক ক্লাছ আছে তাতে তেওঁলোকে বুজি মানে সহজে বুজি ঘৰতে বহি কিনে বুজি পাব আৰু তুমি দেখিছাই এই তুমি ডিজিটেল কথা কোৱাৰ লগে লগে এই যিবিলাক তোমাৰ কচিং হওঁক তোমাৰ আ যিবিলাক ডাঙৰ ডাঙৰ যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষা বিলাক টো এই মানে এই ঘৰতে বহি যিবিলাক অনলাইন ক্লাছ আছে সেই অনলাইন ক্লাছ কৰিয়ে টো মানে বহুতে পাছ কৰিছে ন ত এইটো বহুত সুবিধা হৈছে দিয়া মানে কবলে গ'লে যিটো ডিজিটেল যিটো আহিছে ডিজিটেল শিক্ষা সেইটো বহুতে ছাত্ৰ সহায় কৰিছে কিন্তু আহ মই ভাবো আৰু এই ডিজিটেল যিটো শিক্ষা আছে এইটো কিন্তু এই গাঁওৰ যিবিলাক অঞ্চল আছে এই গাঁও অঞ্চলত মানে এতিয়াও সমস্যা আছে আৰু এই গাওঁ অঞ্চলত এইটো মানে ডিজিটেল যিটো শিক্ষা আছে এইটো গাঁওৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে গাঁওৰ সেইবিলাকে মানে এইটো ভালদৰে লা লাভপ্ৰাপ্ত হোৱা নাই আৰু কিছুমান অঞ্চলত আৰু মানে ধৰি লোৱা তেওঁলোকৰ সকলো ঠাইত টো ইণ্টাৰনেট নাথাকে ন ইণ্টাৰনেট হওঁক বা সকলোৰে লগত নিজৰ মোবাইল ফোন নাথাকে ন ত' তাৰ যিটো আৰ্থিক আৰ্থিক যিটো অ ব্য যিটো আৰ্থিক পৰিৱেশ সেই আৰ্থিক পৰিৱেশটো মানে অ বহুত বেয়া হ'ব পাৰে ত' গাঁৱৰ কিছুমান অ অ ল'ৰা ছোৱালী সেইকাৰণে যিটো এই ডিজিটেল যিটো শিক্ষা সেই শিক্ষাটো বহুত মানে গাঁও অঞ্চলত ছাত্ৰ ছাত্ৰীয়ে এতিয়াও লাভ কৰা নাই আৰু ত' সেইটো শুনি কেতিয়াবা দুখো লাগে কেতিয়াবা বহুত বেয়াও লাগে যে স সকলো সকলোৱে পাই আছে সকলোৱে নতুন শিক্ষা আ লৈ আছে তেওঁলোকে পোৱা নাই ত' সেইটো সোনকালে কিবা এটা কৰিব লাগে আৰু চৰকাৰৰ লগতো মানুহৰ কিবা এটা এটা ব্যৱস্থা কৰি দিব লাগে আৰু মই ভাবো আৰু
আৰু তোমাৰ তুমি কোৱা কথাখিনি টো উচিতে বাৰু কিন্তু এই ক্ষেত্ৰত ধৰা শিক্ষকসকলৰ ভূমিকাও বহুত গুৰুত্বপূৰ্ণ বুলি মই ভাবো কাৰণ ধৰা এজন যদি ভাল শিক্ষকে পাঠ্যপুথিৰ জ্ঞান দিয়ে তেনেহলে মানে ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ প্ৰয়োজন আহি নপৰে ন আৰু তো শিক্ষক এজনে তোমাৰ কেৱল পাঠ্যপুথিৰ জ্ঞানে নিদিয়ে জীৱনত তেওঁলোকে ছাত্ৰ ছাত্ৰী যিটো চৰিত্ৰ গঠন হওঁক বা নৈতিক শিক্ষা বা আত্মবিশ্বাস সেইটো বৃদ্ধি কৰাতো যথেষ্ট সহায় কৰে ত মানে মই ভাবো যে আমাৰ জীৱনত বহু শিক্ষক আছে যি সকলৰ পৰা শিক্ষা আৰু উপদেশ আজিও মনত আছে আমাৰ কাৰণ তেওঁ আমাৰ সময়ততো তোমাৰ ধৰা ইণ্টাৰনেটৰ কোনো ধৰণৰ মাধ্যম নাছিল বা বৰ্তমান আমি ব্যৱহাৰ কৰোঁ যদিও ইমান ব্যৱহাৰ নকৰোঁ যে সকলো বস্তু ইন্টাৰনেটৰ জৰিয়তে তোমাৰ জানিব চেষ্টা কৰিম যিটো বস্তু শিক্ষকে বুজাব পাৰে শিক্ষকৰ পৰা বুজা উচিত কাৰণ শিক্ষকে ধৰা যেতিয়া বাস্তৱ তুমি শিকিবা তেতিয়াহলে সেই বস্তুখিনি বেছিকৈ মনত থাকে জীৱনত কবলে গ'লে ত' সেই ক্ষেত্ৰত মই ভাবো যে শিক্ষকসকলৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ছাত্ৰ ছা আমাৰ আগবাঢ়িব লাগে শিক্ষকৰ লগত কথা পাতিব বা শিক্ষকক প্ৰশ্ন কৰিব কাৰণে সংকোচ কৰিব নালাগে ত' এই ক্ষেত্ৰত তুমি কি ভাবা
এ হয় দিয়া একদম ঠিক কথা কৈছা দিয়া মানে এই যিটো বিদ্যালয়ৰ শিক্ষক বা তোমাৰ কলেজৰ শিক্ষক হওঁক সেই শিক্ষকবোৰক তোমাক কেতিয়াও পাহৰিব নোৱাৰা আৰু মানে অ বিশেষকে তোমাৰ বিদ্যালয়ৰ যিবিলাক শিক্ষক আছে কাৰণ আৰু তেওঁলোকে আমাক সদায় য জীৱনৰ লগত যিটো যুঁজ সেই যুঁজ দিবলৈ শিকাইছিল ন আৰু তেওঁলোকে সদায় কৈছিল আমাক যে এইটো কেৱল পৰীক্ষাত নম্বৰ পোৱা যি আছে সেই পৰীক্ষাত নম্বৰ পোৱাতো সফলতা নহয় ন মানে ভাল মানুহ এজন হোৱাটোৱে আচল শিক্ষা ক'বলে গ'লে আৰু সেই কথাটো মই মানে আজিও মানে উপলব্ধি কৰিছোঁ আৰু মানে এইবিলাক যে এই মোৰ জীৱনত বা অনুপ্ৰেৰণা সেই অনুপ্ৰেৰণা তাৰ পৰাই লওঁ দিয়াচোন বাকি ক'বলে গ'লে আৰু এটা আমাৰ শিক্ষা ব্যৱস্থাত আহ মানে এটা সমস্যা দেখা দিছে আৰু এই ধৰি লোৱা এই যিটো অ মানে তোমাৰ আহ যিটো ধৰি লোৱা অ সন্তানৰ যিটো অ নম্ব নম্বৰ চাই তেওঁলোকক মানে বেলেগৰ লগত তুলনা কৰা হয় সেই যিটো তুলনা সেই তুলনাটো আমি সোনকালে বন্ধ কৰিব লাগে আৰু
হয় হয় নিশ্চয় আ আৰু এই ক্ষেত্ৰত মানে অভিভাৱকসকল যিবিলাক থাকে সেইবিলাক মানে সচেতন হোৱা উচিত আজিকালি মানে শিক্ষাৰ প্ৰতি অভিভাৱকসকল আগতকে টো সচেতন হৈছে তেওঁলোকে ধৰা নিজৰ সন্তানক ভাল শিক্ষা দিবলৈ যথা হিন ত চেষ্টা কৰে কষ্ট কৰিবা বাবে যিবিলাক প্ৰয়োজনীয় ব বস্তু বা সুবিধা সেইবোৰ যোগান ধৰে আৰু এই মানসিকতা সমাজৰ বাবে এটা ইতিবাচক পৰিৱৰ্তন ক'বলে গ'লে কিন্তু তোমাৰ ধৰা কেৱল পাঠ্যপুথিৰ শিক্ষা যথেষ্ট নহয়তো খেলা ধেমালি সাংস্কৃতিক কাৰ্যসূচী হওঁক বা বি বিজ্ঞান প্ৰদৰ্শনী, বিতৰ্ক প্ৰতিযোগিতা আদি মানে সকলো কাৰ্যসূচী তে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বি বিকাশত ডাঙৰ ভূমিকা পালন কৰে আৰু ম মই ভাবো, ত এই ক্ষেত্ৰত শিক্ষা মানে এনেকুৱা হ'ব নালাগে যে মুখস্থ কৰা নহয় মুখস্থ কৰি কিনে আমি কিবা এটা বস্তু। কৰিব লাগে সেনেকুৱা নহয় শিক্ষা। মুখস্থ কৰা নহয় বাস্তৱ জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰা বুলি মই ভাবো, আৰু মোৰ মতে আজিৰ যিটো শিক্ষা ব্য্ৱস্থা তাত মানে দক্ষতা বৃত্তি শিক্ষাৰ ওপৰতে। অধিক গুৰুত্ব ছাত্ৰীয়ে কেৱল চাকৰি ৰখাত নাথাকি নিজৰ যিবিলাক যোগ্যতা! তাৰ ওপৰত নিৰ্ভৰ কৰি ধৰা নতুন নতুন কৰ্মসস্থানো সৃষ্টি কৰিব পাৰে ত' এই বিষয়ে তোমাৰ ক কবলৈ গলেতো বহু কথাই আছে দাচোন, শিক্ষাৰ কথা কেতিয়াও শেষ নহয়। কৰঞ্জীৱ। যদি কয় নহয় মানুহ এজনে জীৱনত পঢ়ি যিতিয়া শেষ হৈ নাযায় ত সেনেকে শিক্ষা ব্যৱস্থাটো কেতিয়াও শেষ হৈ নাযায়, ইয়াৰ সৈতে এনেদৰে মানে কিছুমান পদক্ষেপ হওক। সকলোৱে গ্ৰহণ কৰা উচিত শিক্ষক বা ছাত্ৰ ছাত্ৰী হওক বা অভিভাৱক হওক তেতিয়া মানে, শিক্ষা ব্যৱস্থাটো আৰু অধিক সুন্দৰ হৈ পৰিব আৰু মই কবলৈ পলে বাকী বিশেয়ষ একো নকও দিয়া নহলে, আজিলৈ ৰাখিছো এই বিষয়ে পিছত কিবা কথা পাতিম।
অ, হব দিয়া হব দিয়া, পিছলে কথা পাতিম।